হেল্ল', হেল্ল', কি কৰিছো?
আছো এনে তই কি কৰিছো?
ময়ো আছিলো এনেই, শুনা পোৱা নাই ভালকে মাতটো তোৰ।
হেল্ল'।
হেল্ল'।
অ' ক'।
শুনিছো।
অ' শুনিছো।
তোৰ গা ভালেই হোৱা নাই নি?
নাই পোৱা গে নাই হোৱা।
নাই হোৱা।
উম।
অহ' টিউচন কৰিলি?
অ' তই কামৰ পৰা আহিলি? গ'ল দেই টিউচন।
অ' গ'ল। অঁ কামৰ পৰা আহিলো অ' মই, আহি মেলি আজৰি হৈ মেলি পেলাই এতিয়া শুইছো।
আঠটাতো বাজেই ন' আহি পাওঁতে মই।
নাই বনাই আছে। তই খালি?
মইয়ো খোৱা নাই বনাবহে বা হঁত। ওলাই গৈছিল এই মাত্ৰ আহিছে। সিঁহতিয়ে বনাম বুলি ক'লে।
কি বনাবি আজি?
আজি নৰ্মেল, আলু পিটিকা ভাত, দালি। তোৰ?
তোৰ মাতটো একদমেই অলপ ডাঙৰকে ক'চোন।
মই বোলো মঙ্গলবাৰ।
অঁ আজি মঙ্গলবাৰ অ' সেইকাৰণ একেই। মংগলবাৰ কাৰণে নিৰামিষ আমাৰো।
আচ্ছা।
হেৰি এইটো কি হেই স্কুল গৈছিলি?
গ'লো গ'লো। কিবাকে গৈছোঁ আৰু।
ভালকে শুনা নাই।
মই বোলো গ'লোঁ কিবাকে।
অহ'। তোৰ মাতটো হেৰি হৈ আছে ন সেইকাৰণে চাগে মাতটো অলপ ক্লিয়াৰ অহা নাই।
চ' মাতটো বহি আছে সেইকাৰণে আহা নাই।
অঁ, সেইটোৱে এতিয়া অলপ শুনিছো ভালকে। বহুত জোৰ দিবলগীয়া হৈছে নি?
অঁহ। সেইকাৰণেটো।
গম পাইছোঁ কষ্ট হৈছে।
সেইটো কাৰণে, মাঁহতে কি কৰিছে?
মাহঁতে দেউতা পুৰা নিউজ চাই আছে, মাঁ আছে এনেই ভাত বনাই।
মা ভাগৰ গা বেয়া হৈছিলে ন ঠিক হ'ল নাই?
কি কৰি ভাল উম, মাৰ হ'ল অকল দুৰ্বলতটো আছে বাৰু।
উম।
উ জড়িত আছে। ত
সেইফালে বৰষুণ দিছে নে?
অঁ দিয়ে আছে ৰ, এবাৰ দিয়ে আকৌ বন্ধ হয়। আকৌ দিয়ে।
আকৌ বন্ধ হয়। একেই ইয়াতো একে দি আছে এবা এৰিছে বা দিছে সেইফালতো এনেও বেছিয়ে হয় ন বৰষুণটো। ইমান গৰম নাই চাগে ন?
নাই নাই এতিয়া গৰম নাই কেনেকোৱা। বৰষুণৰ কাৰণে ঠাণ্ডা হৈ আছে।
অ সেইটো ভালেই, এনেকে থাকিলেও ভালেই অলপ। নহলে বহুত অশান্তি লাগে। অঁ।
এই মাজতে তোৰ দুদিন যি বৰষুণ দিলে, গৰম দিলে নহয়।
উম। বহুত গৰম দিলে এতিয়া অকমান শান্তি লাগিছে। সেইটোৰ ফালে। তই কেইটাত যাওঁ স্কুল?
টা পোন্ধৰ।
বপৰে ইমান ৰাতিপোৱা উঠ কেইটাত?
পাঁচতাতে উঠো, পাচতাত উঠি কেনে কৰুনতে মেলোনতে যাওনতে সদায় বাপাই চিঞৰি থাকে। পাপাই সদায় চিঞৰি থাকে, তোৰ হোৱাই নাই কিবা কয়
চিঞৰিকে মই দহটাত হৈয়ো মই দহটাত যাওঁ ইয়াৰ পৰা।
উহু
চাৰে দস্তাত গৈ পাওঁগে আধা
মোৰ দৰ মোৰ দহটানে চাৰে দহটালৈ দুটানে তিনিটা ক্লাছ হৈয়ে যায়।
এই, তোৰ আধা আধা বেলা গুচিয়ে যায় তোৰ।
আধাবেলা গুচিয়ে যায়। দুই তিনটা ক্লাছ হয়েই উম এটা ক্লাছ আঠটা বজাৰ পৰা হয়তো আঠটা চল্লিছলৈ তাৰ পিছত আকৌ এটা হয় আঠটা চল্লিছৰ পৰা নটা বিচলৈ। এটা হয় নটা বিশৰ পৰা দহটা লৈ এটা হয় দহ তাৰপৰা দহটা চল্লিচ চাৰিটা ক্লাছেই হৈ যায় বুলি ক'ব পাৰি, তই কামত গৈ পোৱালৈ
মোক মোৰট সাতটালৈকে বাও।
জমনি মোৰ আক জলদি বাৰু। এনেইতো আঢ়ৈটা নহ'লেতো বেছিকে হয়। ইয়া এতিয়া বাৰু অলপ কম, এটা বজালৈ।
অঁ, এটা হলে ভালেই বাও সাতটাৰ পৰা এটা ন।
পচটা অঁ, পাঁচ ঘণ্টা হৈ যায় হৈ যায়। মেইনলি তু আঠতা মেইনলি তোৰ আঠটা বজাৰ পৰা ষ্টাৰ্ট হয়।
অঁ।
এই ছেভেন ফৰ্টি ফাইভত ধৰ এইটো প্ৰাৰ্থনা ষ্টাৰ্ট হয়।
অ অ ভালেই সেইটো হিচাপে। কব গলে কিন্তু ৰাতিপুৱা জল্দি উঠিব লাগে আও।
সেইটো চলি যায়, তোৰ আহিখিনি ৰেষ্টটো পোৱা যায় ন।
ৰেষ্টটো পোৱা যায়, সোনকালে শুুৱও ন তই
অঁ এটাত ছুটি হ'লে তো, আহি পাওঁতে ধৰ দেৰ টা বাজে, ডেৰটা বাজিলে হৈ যায়। ডেৰটা বাজিলে আহিকিনি ৰেষ্ট চেছষ্ট লৈ মেলি আৰামচে
আকৌ পিছে টাইম নাাপাও ন আকৌ পিছবেলাক আকৌ চোন তই টিউচন কৰঅ, নতালৈকে।
সেইটোৱে চাৰিটা বজাত চাৰিটা কেইদিন মান এইকেইদিন পাঁচটা বজাৰ পৰা হৈছে টিউচন, সেইকাৰণে অকমান পাই আছোঁ তোৰ
পাও তিনি ঘন্টামান পাও আৰু তই, হেৰি কৰি মেলি ন। হুম
সেইখিনি তাইম শুওঁতে গুচি যায়।
শুওঁতেই গুচি যায়, তই আকৌ দিনত শুই আকৌ ৰাতি শুবই পাৰ।
অই ইমান নোশুটো কেতিয়াবাহে শুওঁ ত তথাপিতো কৰোঁতে মেলোতে মোৰটো জানই দেখোন টিউচন পাঁচটাত মাতো আহি কিনে চাৰিটাত বহি থাকে।
অঁ
আজিও জমনি চাৰি পাঁচ পাঁচটাত মাতিছোঁ টিউচন চাৰিটাত আহিছে।
অঁ
চাৰিটাত আহিকিনে বহি আছে।
চাৰিটা বজাতে আহিলে।
মই বহ অঁ মই বহাই থৈ দিছোঁ, মই কৈছোঁ বহি থাক।
কি কাৰণে ইমান জল্দি আহিছে ইমান পঢ়িবলৈ মন গৈছে নে সিহঁতৰ।
নাই ঘৰত থাকি বেয়া পায় ইহঁতে, আমাৰ তাতে আহিকিনে ভাল পায় বোলে। আজি মানে তোৰ পৰীক্ষাৰ বহী দিলে, পৰীক্ষাৰ বহী দিলে মানে আজি। সেইকাৰণে বহীকেইখন দেখাব। কাৰণে, অঁ ভাল হৈছে পৰীক্ষাৰ স্কুলত ভালকৈ ৰিজাল্ট কেইটা দেখাব নোৱাৰিলে।
অ অ
টিচাৰবিলাকো থাকে ন, সেইকাৰণে আহি কিনে ঘৰত গোটেই কেইটা বহি কেইখন অঁ, সেইকাৰণে ঘৰত বহীকেইখন ওলাই দিছ
এক্সট্ৰাকে দেখাবলৈ আহিছে মানে, সেয়াই যি
এ এটা এটাত কম পালে।
হয় নাই।
তোৰ মানে কমনে মাৰ্কছ দুটামান দিব ৰখি গ'ল।
উম।
চাইলোঁ ৰখি ৰখি গল চালোঁ কিতাপৰ পৰা ওলাই যোওঁ চকলো এইটো আছে। কালি শুধিব বোলে। বাকীকেইটাত পাইছে, মই কম পোৱাতটো কৈ থকাই বকি আছে। তুমি কম পোৱাটোৱেই কৈ থাকিবা, বাকীকেইটাততো পাইছোঁ এটাত দুটা চাবজেক্টকো মানে ফৰ্টিচিক্স ফৰ্টিছিক্স মানে ফিফটিৰ ওপৰত তেওঁৰ কৈ আছে এটাত থাৰ্টি ফাইভ পালে মই থাৰ্টি ফাইভটোক কৈ আছোঁ বাৰে বাৰে মোক তুমি থাৰ্টি ফাইভটোৱে ক'ব পাৰিছা ফৰ্টি ছিক্স, ফৰ্টি ছিক্স কলে তাকেও নোপোৱা
ভালে পাইছে মাৰ্ক মানে ফিফটিৰ ভিতৰত
অ ফিফটি ভিতৰত
ফিফটি ভিতৰত ঠিকে আছে
অ ফিফটি ভিতৰত ঠিকে আছে বাৰু
কোন ক্লাছ
ফিজিক্সত
হুউম
ঠিক ঠিক
ছিক্স প্ৰেছাৰৰ মাততো হুইছে ছেল মাতিছে পিছফালে
অ পিছফালে হুইছেল মায়ি আছে মায়ে মায়ে ভাত বনাই আছে আৰু এইটো নৰ্মেল খাবি যানোহ
ভাত হোৱাই নাই ভাত হোৱাই নাই ভোক লাগিলেই মোৰ
তই বনাবি নে বায়ে বনাব
বাইয়ে বনাব এই আলু পিটিকাহে সেইকাৰণে ইমান টাইম নালাগে আৰু বনাওতে খাইলম আও
ভিনদেউ আহিলে
কি কৈছ
ভিনদেউ আহিলে বোলো
অ ভিনদেউ অ অ আহিলে। আহি গ'ল চব দুয়টাই একেলগে জিম কৰিছে জিম জিম জইন
সেইটো কাৰণে গলো পিছত অফিচৰ পিছত মানে যায় জিমলে তাপা আহি পালে আও আহি পেলাই এতিয়াই পাইছোহি আও
আছে এতিয়া সেৰি
মাহঁত ভালে আছে
উম আছে আছে ঠিক আছে সিহঁতে সিহঁতি শ্বিলং ফুৰিবলে গৈছিলা নে
পৰহি পৰহি চানদে কেতিয়া আছিলে
পৰহি
অ চেটাৰডে গৈছিলে থাকিলে তাপা চানডে আহিলে খুব ফুৰিছে আমি বিলাকে ফুৰিবলে পোৱা নাই
তই নকবি আক তই বহুত ফুৰ
হেএ
তাই বহুত
মই নুফুৰু মই কেফে হে যাওঁ ফূৰা আৰু কেফে এটা বেলেগ বস্তু। কেফেত মই খাব যাওঁ, ফুৰাতো ফুৰা কেফে ইছ কেফে। ফুৰা ইচ ফুৰা। দুইটা বেলেগ বস্তু।
পূৰা যোৱা আকৌ।
আ?
পূৰা যোৱা আকৌ বোলো।
পূৰা যৌব লাগিব ফুৰিব লাগিব। এতিয়া ফুৰিবলৈ পাওঁ আৰু
তাকে।
অফিচৰ পাছত সময় নহয় ফুৰিবলে যাবলে বেলেগকে। অ', মই কথা এটা কৈয়ে দিওঁ হেৰি এইটো কি চান্দে ফ্ৰী আছ?
চানডে ক'ব নোৱাৰোঁ, ক'ব নোৱাৰিম মই এতিয়া চাব লাগিব। ঐ মোৰ ফোন এটা আহিছে হা।
অ
হেল্ল'। হেল্ল'।
হেল্ল'।
ঐ মোৰ ফোন এটা আহিছে হা।
অ', ফোন আহিছে নি?
অ'।
হ'ব দে পিছত কৰিম তেতিয়াহ'লে।
অ', মই অ', মই কৰি আছো দে তোক। অ', অ', দে অ', মই কৰিম দে ঠিক আছে। উম, উম, দে। কাটি দেচোন ফোনটো।
ফোনটো কাটা যোৱা নাই।
নাই যোৱা কাজিৰঙা
ফোনটো কাটা যোৱা নাই।
উম।
ৰচোন কাটিব চা-চাই আছ